হয় এ কতিয়া দে মই তোমাক অ, সুধিব আছিলে তুমি গাঁৱলৈ ফুৰিব যোৱানে।
অ মই যাওঁ গাঁৱলৈ ফুৰিব মই গৰম বা ঠাণ্ডাত কেতিয়াবা, এ ভাবাতকে বেলেগ ফুৰিব নাথাকিলে মই গাঁওবো গাওঁ অঞ্চলতে যাওঁ, তাতে মানে প্ৰাকৃতিৰ মাজত যেতিয়া মানে নিজক পাও বহুত, আনন্দও লাগে আৰু বহুত ফূৰ্তিও লাগে। আৰু মনতটো অলপমান কি কয় এইবোৰ কলেজ এ যেতিয়া জীৱনৰ পৰাই গাঁৱত যাওঁ। প্ৰাকৃতি মাজত, তেতিয়া মোৰ মনতোও বহুত মানে শান্তি পাওঁ আৰু ভালো লাগে। তওবাৰ মই গাওঁ বুত যাওঁ আৰু মই যাই ভাল পাওঁ বাকি তোমাৰ কোৱা তুমি ভাল পোৱা নে গাওঁ যোৱা।
উম তোমাৰ যেতিয়া মানে কলেজৰ পৰা বন্ধ পাওঁ ধৰা বা কেতিয়াবা গৰমৰ বন্ধ বা ঠাণ্ডাৰ বন্ধ পাওঁ, তেতিয়া খবনে মানে, গাঁৱলে যোৱা হয় আৰু গাঁৱৰ যিটো পৰিৱেশ ধৰা প্ৰকৃতিৰ মাজত সঁচাকৈয় শান্তিপূৰ্ণ পৰিৱেশ এটা, পোৱা যায় গাঁৱত আৰু গাঁৱত গ'লে ভালো লাগে বহুত আপোন মানুহো থাক থাকে তাতে সেইকাৰণে মই সঘনে মানে গাঁৱত যোৱা হয় আৰু তুমি, গাও ভাল পোৱা নে?
অ মই গাও ভাল পাও মই যেনেকে ক'লো মই গাওবোৰত বন্ধু সময়, কেতিয়াবা আকৌ ফুৰিব বেলেগ নাথাকিলে মই গাঁৱে য়াও, কাৰণ গাঁৱত মনতটো শান্তি পাওঁ আৰু কি কয় আৰু গাঁৱত আৰু বহুত কৰিব থা, ন মানকে মাছ মাৰিব পাৰা পুখুৰীত। নহ'লে গাওৰ বন্ধুবোৰৰ লগত খেলিব পাৰা। ন নিজৰ গাঁওৰ পৰিয়ালৰ গাঁওৰ যিবোৰ পৰিয়াল আছে আমাৰ সেইবোৰ লগত। ত আমি, এই বহুত দিনৰ পিছত এই চিনাকি হয় ন এইবোৰৰ অলপ কথা বতা হয় অলপমান। ধেমালি কৰা হয় সেইটো কাৰণে মই গাও ভাল পাওঁ। তুমি এনে গাঁৱত গৈ ভাল পোৱা নে এনে,
অ তুমি যিখিনি কথা কৈছা মোৰো, বহুত সুন্দৰ ভাৱে উপস্থাপন কৰিছা। মইয়ো গাঁৱত গৈ বহুত বেছিয় ভাল পাওঁ তাতে ধৰা, আপোন মানুহবোৰ আমাৰ কাৰণে ৰৈ থাকে বহুত মানুহ। গাঁৱতে থাকে আমাৰ। আৰু গাঁৱৰ যিটো প্ৰকৃতিৰ মাজত এক, বেলেগে এটা আনন্দ মানে পোৱা যায় যিটো ধৰা, চহৰত পোৱা নাযায় চহৰতো, কৃত্ৰিম চব মানে ধৰা অট্টালিকা বেছিভাগ আছে। ত গাঁৱত তেনেকুৱা নহয় গাঁৱৰ পৰিৱেশতটো সুকীয়া হয়। সেইকাৰণে বেছিভাগ গাঁৱতে যোৱা হয় আৰু। অ', তোমাক সুধিব আছিলে যে অ' তুমি কি ভাবা গাঁৱৰ জীৱন শান্তিপূৰ্ণ হয় নে চহৰৰ জীৱনতটো মানে শান্তিপূৰ্ণ?
এতিয়া সেইটোতো ক'ব গ'লে গাঁৱৰ জীৱনবোৰ শান্তিপূৰ্ণ হ'ব আৰু। কাৰণ চহৰত গাড়ী মটৰ আৰু চহৰততো জানাই এইবোৰ পায় ইমান প্ৰকৃতিও নাই ইয়াত ইয়াতে ইমান মানে শান্তিপূৰ্ণ বুলি চহৰক কোৱাটো ভুল হ'ব। কাৰণ চহৰত বেছিভাগ এই গৰম এ আৰু বিপদ থাকে ইয়াতে ইয়াতে আৰু বেছিভাগ ত' চবেই নিজা নিজিকে থাকে আৰু। ইমান মানে মীলা প্ৰিতিকেও নাথাকে গাঁৱৰ দৰে। তে মই ক'ব বিচাৰিছো মই মোৰ মতে গাঁওবোৰ গাঁৱত মানে বেছি মিলা প্ৰীতি আৰু বেছি মানে শান্তি গুৰুত্বপূৰ্ণ জীৱন বুলি ক'ব পাৰো। বাকী তোমাৰ কোৱা?
ময়ো তোমাৰ দৰে ভাবো গাঁৱৰ মানুহবোৰ বেছিভাগ মিলা প্ৰতিকেই থাকে। সকলোৱে সকলো ঘৰলৈ আহে ধৰা। অ', উৎসৱ পাৰ্বনতে হওঁক বা সঘনে হওঁক বা কিবা এনে আহি কিনে মানুহবোৰে এতিয়া একেলগে কথা পাতে বা একেলগে খাই সেইটোৰ এটা আমোদটো বেলেগ। যিটো চহৰত মানে পোৱা নাযায় চহৰৰ মানুহবোৰ নিজৰ কামতে ধৰা ব্যস্ত থাকে। কিন্তু গাঁৱত তেনেকুৱা নহয় গাঁৱত গৈ সেইকাৰণেও ভাল লাগে তোমাৰ মানুহ মোৰো এটা আপোন যেন হৈ পৰে ধৰা তুমি কাৰোবাক দোৰ যদি চিনিও পোৱা তেওঁ তোমাৰ খবৰ ল'ব আহিব।
তেনেকে আৰু গাঁৱৰ মানুহবোৰো আপোন যেন লাগে আৰু তোমাৰ পৰিৱেশৰ কথাটোতো অ' নকলেওঁ হয় গাঁৱৰ মানে সেই পৰিৱেশটোৱে আৰু শান্তিপূৰ্ণ হৈ যায়।
হয়, তুমি এইটো ঠিক কৈছা বাকী মই তোমাক কথা এটা সুধিব বিচাৰিছোঁ এনে গাঁওতো এনে শান্তপূৰ্ণ জীৱন বুলিতো আমি ঠিক কৈছা তুমিও অ' মইতো এ সেইটোৱে ভাবোঁ। কিন্তু তাতে গাঁৱত কিছুমান আমি কিছুমান মানে এ হেৰিও থাকে বিপদো থাকে সেই বিপদবোৰ তুমি চহৰৰ লগত কি আছে বুলি ক'বা?
গাঁৱত কেনেকুৱা ধৰণৰ বিপদ বুলি ক'লে ধৰা তাৰে ৰাস্তা ঘাট এতিয়াও ইমান এটা মানে ভালকে বনোৱা হোৱা নাই ধৰা গাঁৱৰ গাওঁবোৰ ইমান এটা উন্নত হৈছে ক'ব গলে বহুতখিনি উন্নত হৈছে কিন্তু তেনেকে হোৱা নাই। একদম ভিতৰুৱা যিবোৰ গাওঁ আছে তেতিয়া তাৰে ৰাস্তাবোৰ তোমাৰ ধৰা এতিয়াও বহুত মানে পাথৰ আছে আৰু গাঁৱত যদিও তোমাৰ অ', লাইনৰ যোগাযোগ কৰা হৈছে। তথাপি কিন্তু ৰাতি আহ ৰাস্তা ঘাটবোৰ একদম ৰাতিৰ মানে সন্ধিয়াৰ পৰা তোমাৰ ৰাস্তা ঘাটবোৰ একেবাৰে আন্ধাৰ হৈ পৰে। ত' সেইটো এটা ভয়ংকৰ কথা। তাৰপিছত অ' তোমাৰ আকৌ আছে যে অ' গাঁৱত মানে আহ, আছে আৰু ধৰা বাথৰুম তেনেকে দিছে যদিও চৰকাৰে। কিন্তু সেনে তেনেকুৱা এটা সুবিধা নাই এতিয়া আমাৰ চহৰৰ পৰা যিবোৰ মানুহে ধৰা গাঁৱত গ'ল তেওঁলোকৰ বহুত অসুবিধা হয় আৰু। গাঁৱত আছে আৰু বহুত কিছুমান অসুবিধা আছে যদিও সুবিধাও আছে। অ' মই তোমাক সুধো
অ' মই যদি কওঁ তুমি যি ক'লে ত মই মানিছো কাৰণ ৰা ফে বোৰ ভাল কৰিলেও ইমান ভাল হোৱা নাই। আৰু তুমি যেনেক'লা বাথৰুমটো সেইটো এটা মানে গাঁৱত সেইটো মানে এটা চোৱা যায় এইটো কি গাঁৱৰ বাথৰুমবোৰ মানে বেলেগকে থাকে বেলেগ মানে দূৰত থাকে একেলগে মানে ঘৰৰ লগত মানে একদম মানে একদম মানে কি কয় কাষত নাথাকে। সেইটো কাৰণে অলপমান ঘৰটো এৰি আৰু ৰাতি এনেকে যোৱা সেইবোৰ মানে বহুত বিপদ জনক লাগে মোৰ। বাকী কাৰেণ্ট আৰু তাতে কাৰেণ্ট আৰু নেটৰো মানে ইণ্টাৰনেটৰো বহুত মানে বিপদ দিয়ে। বাকী এনে ক'ব গ'লে তাতে দিনত ভাল লাগে কিন্তু ৰাতি হ'লে মানে অলপমান মানে মই চহৰে ৰাতি চহৰ খিনিয়ে ভাল পাওঁ মানে ৰাতিৰ সময়ত। কাৰণ ৰাতি হ'লে গাঁৱত মানে বিপদখিনি মানে বহৰ হেৰি হৈ যায় কাৰেণ্টৰ ইণ্টাৰনেট নহলে কে তুমি যে ক'লা লাইটৰে সেইবোৰ আন্ধাৰ। সেইটো মানে মই সেইটোৱে তোমাৰ লগত অনুমিত হৈছো। বাকী তোমাক মই সুধিছো তুমি এ গাঁৱৰ মানুহবোৰ যেনেকা তুমি বহুত মানে মিলা প্ৰীতি ঠিকে থাকে এনেত তোমাৰ যিতি এ গুৱাহাটী মানুহ এনে সেনেকে পাইছ নে এতিয়া মিলা প্ৰতি তিৰে এনেকে?
অ' গুৱাহাটী গুৱাহাটীৰ মানুহ তেনেকে তেনেকে পোৱা নাই? কাৰণ ইয়াৰে ওচৰ চুবিবুৰীয়া মানুহবোৰো হয়তো একে ঘৰবোৰ একেলগে থকাৰ পিছতো মানুহে কোনো মানে কাৰো মানে খবৰ পাতি লোৱা দেখা নাই মই চহৰত। বা কাৰোবাৰ ধৰা কিবা বিপদ হলেও কোনো মানে ওচৰত নাযায়। চহৰত সেইটো আপোন ভাৱ যিটো বস্তুটো সেইটো নাই বুলিয়ে ক'ব পাৰি। কিছুমানত থাকে যদিও প্ৰায় মানে এইবোৰ নোপোৱাৰ দৰে হৈছে। ত' চহৰৰ যিটো আহ জীৱন হয় চহৰত সেইটো মানে আপোন ভাৱটো নাই বুলি ভাবো যে তুমি কি বুলি ভাবা?
ময়ো সেইটোয়ে কৈছো কে চহৰত মানে চব মানুহে নিজা নিজিকে থাকে। এই মানে বেলেগৰ ইমান মানে কি কয় এইল ক ইমান নাভাবে মানে কিবা খবৰ লোৱা সেইবোৰ মানে এতিয়া এ নিজৰে নিজৰ জীৱনতে ব্যস্ত হৈ থাকে এতি আ আশে পাশে মানে সিমান মানে মিলা প্ৰীতি নকৰে। সেইটো কাৰণে মইয়ো ইয়াতেই মানে মিলা প্ৰীতিটো গাঁৱ দৰে পোৱা নাই মানে গাঁৱৰ আধাও পোৱা নাই মানে বেছিভাগ সবেই নিজৰে এতিয়া আৰু। সেইটো কাৰণে মই গাঁৱত গ'লে সেইটোয়ে মই এতিয়াও মানে সেইটো কাৰণে মই গাঁৱত- টো মানে ভাল লাগে কি তাতে মিলা প্ৰীতি মানে এতিয়া আমাৰ- ই কয় ইয়াতে ভাল লাগা নাই আমি সিহঁতৰ তাতে যাওঁ সেনেকে মানে। ইয়াতে মানে সেইটো আছে তাতে মানে ইয়াতে সেইটো নাই, ইয়াতে মানে- যি হৈছে ঘৰতে আৰু কথা সেইটোৱে। বাকী তুমি সোধা কিবা সুধিব আছে যদি?
অঁ' আমিতো গাঁৱত কিছুমান অসুবিধা পাওঁ সেইখিনিতো ধৰা- আলোচনা কৰিলোৱে তোমাৰ লগত যে লাইন নাথাকে বা- আহ' ৰাস্তা ঘাটবোৰ ই ইমান উন্নত হোৱা নাই সেইবোৰ কথা পাতিলো আৰু এটা এ- গুৰুত্বপূৰ্ণ কথা যে গাঁৱৰ দোকান পোহাৰ বোৰো বহুত ঘৰৰ পৰা বহুত দূৰত থাকে। আৰু তাতে ইমান এটা হয়, সুবি-সুবিধাও পোৱা নাযায়। কিন্তু তাৰ উপৰিও যদি আমি সুবিধাৰ কথা পাতিব বিচাৰোঁ- যেনে ধৰা গাঁৱতো অসুবিধা বহুত আছে- হয়তো কলোৱে আমি সুবিধা কি কি- আহ' কি কি আছে বুলি তুমি এনে ভাবা?
প্ৰথমটো তাতে মনটো শান্তি পায় এটা- এতিয়া কি চহৰৰ যেতিয়া এইবোৰ চহৰৰ জীৱনৰ পৰা যেতিয়া গাঁৱত- যাই যেতিয়া তুমি এটা অনু এটা বেলেগ ধৰণৰ অনুভৱ কৰোঁ। সেইকাৰণে আমি মনটো শান্তি পাওঁ আৰু কি কয় এ সেই- প্ৰকৃতিৰ মাজত আৰু সেই মানে কি কয়- মিলা প্ৰীতি মানুহৰ যেতিয়া আমি মিলো- সেইবোৰৰ লগত মানে থাকিলে এটা বেলেগ অনুভৱ এটা পাওঁ। যোনটো আমি চহৰত আমি নাপাম কেতিয়াও আৰু চেষ্টা কৰিলেও চাগে পোৱাটো টান। বাকী আৰু তাতে আমি- বহুত কৰিব লগা বস্তু পাওঁ যেনেকে আমি মই যেনেকে ক'লো বন্ধু বোৰ তাতে বহুত- পাওঁ, তাতে বন্ধু লগত তুমি কি যিমানেই তুমি খেলা তোমাৰ- খেলিয়ে থাকিব পাৰা কিন্তু ইয়াতে কি হয় চহৰত চহৰত মানে ইমান খেলা প্ৰী তি নহয়, ইয়াতেতো আজিকালি মই- দেখাই নাপাওঁ ৰাস্তাত যদি কওঁ এই কিবা সৰু ল'ৰা ছোৱালী। আৰু ইয়াতে চবে ভয় কৰে সেইটো কাৰণে চবেই নিজৰ মানে ঘৰতে থাকে। কিন্তু গাঁৱত সেইবোৰ নাই। গাঁৱত মানে পুৱা হৈছে আমি লৰা সৰু ল'ৰা ছোৱালীৰ মাত শুনিমেই- খেলি থকা, তাতে আমিও সিহঁতক চাই থাকিব পাৰো। বাকী চৰাই চিৰিকাৰ মাতবোৰ পাওঁ। এইবোৰ এতিয়া চহৰত কি হয় গাড়ী মটৰ বোৰ মাত হে পাওঁ ৰাতিপুৱা। সেইটো কাৰণে সেইটোয়ে কৈছো কি তাতে এটা মনটো এটা শান্তি পায়। এটা মনটো মানে কি কৈ এটা বেলেগ ধৰণৰ অনুভৱ এটা পাওঁ। বাকী তুমি কোৱা, তুমি মতে কি কিছুমান ভাবা তুমি গাঁৱত?
তুমি গাঁৱত থকা সুবিধাখিনি একেবাৰে সুন্দৰকৈ উপস্থাপন কৰিলা। মই- মইয়ো তোমাৰ সৈতে একমত। আৰু আহ' তাৰ বাহিৰেও মই ভাবোঁ যে গাৱঁত তুমি- আহ' শাক-পাচলি হওঁক বা মাছ হওঁক আমি সেইটো- আহ' নিজেই মানে- প্ৰকৃতিৰ পৰা আনি ল'ব পাৰোঁ। ধৰা ওচৰতে শাক-পাচলি লাগি আছে সেইবোৰ। লৈ ল'ব পাৰো কিনিব লগীয়া নহয় ইমান এটা। আৰু খাল বিলৰ পৰা আমি মাছো, ধৰি আনিব পাৰো ত সেইটো এটা সুবিধা বুলি মই ভাবো।
হয় এইটো ঠিক কৈছা তুমি। বাকী সেইটোয়ে তোমাক ক'ব বিচাৰিছো ধন্যবাদ।